হেল্ল'
মই মানে এনেকা আছো যে অকল তোকেযে কৰিব পাৰি আছোঁ মই।
অ কিবা এটা হ'ল নেকি। কিবা দিগদাৰ হৈছে নেকি
নাই একো দিগদাৰ হোৱা নাই কিন্তু মোৰ গম পাইছো মোৰ কিবা অলপ গৰ্বৰ সৰ্বৰ হৈছে।
উ বেলেগ টোপনি ধৰিছিল মই চকু খিনি মুদি মুদি কম আৰু
আহ
সেইয়া আৰু চকু খিনি মুদি মুদি কৈ থাকিম আৰু কথা বতৰা। কি বাকী আজি কেনেকুৱা লাগিল হেৰি। খাদ্যখিনি খাই পেলাই।
আজিটো। মত পুৰা লাগি আছে তাতে বাহিৰতে। খাই আছোঁ একদম বঢ়িয়া।
আ মানে তই যে এইটো ৱৰ্ক ৱক কৰি আছিলি যে সেইটোত সেইটোত মোৰ একো হেৰি হোৱা নাই হা বমি বমি যে লা নাই কিন্তু তই তই যে মানে মোৰ মানে খাবলে মন যোৱা নাছিল ন মানে ভুল হৈ গৈছিলো। তাৰ ওপৰচে আৰু থুচিয়াচ। তই বক বক কৰি আছ ত মানে এই নাখাও নাখাও বডিটোৱে মানে ৰিজেক্ট কৰি দিছে ত সেইকাৰণে আৰু যেনে খালো খোৱাটো খালো।
অই
খোৱাটো খালো মই খাইহে দেখি
মোক মাফ কৰি দিব অ।
এটা এটা যুদ্ধ কৰা মানুহে সদায় যুদ্ধ কৰিব কেতিয়াও নেৰে।
মোক মাফ কৰি দিব মানে।
নকৰো আপোনাক। আপুনি দহি আপোনাৰ খা কি শাস্তি দিম?
উ নকবা এনেকুৱা মানে কানদি দিম।
মোক হেৰি কিবুলি কয়, মোৰ খেলুৱৈ মিত্ৰই কৈছে কিয় কালিলৈ হ'ব তাৰ দৰমহাটো তাৰপিছত তেতিয়া কালিলৈ কৰি দিব পাৰিব চাগে।
অহ অহ অহ
সি যদি কৰে তেতিয়াহ'লে আমি শান্তি পূৰ্বে যাব পাৰিম।
কেতিয়া কৰিব বুলি কৈছে?
কালি চাগে।
কালি কিতিয়া?
কালি নাজানো কালিয়ে দিব বুলি কৈছে কেইটাত দিয়ে কি কথা এইবিলাক কোৱা নাই আৰু কালি গৈছে কালি মোৰ হব দৰমহাটো মোৰ দৰমহা হলে মই দি দিম মোৰ ওচৰত হব ঠিক আছে। তাকো তাকো ভৰাই ল'ম যেনে লাগি আছে তাকো ভৰাই ল'ম।
ভৰাই লম ক'ত বেগত?
নহয় তাক কিয় বেগত ভৰাম সি বেগত কেনেকে আতিব কোৱা, তাক ভৰাই ল'ম এই মানে এই বস্তুটোত
ইমান ভৰাই ল'ম এনেক কৈ আছা মে বুজি পোৱা অ এ
ভাবি আছো।
অঔ বা কিন্তু পইচা
অ এইটো হয় অ পইচা।
এক্সট্ৰালা লাগিব ন।
কিয় লাগিব?
কৰি নাই তাৰ নিজৰ ভাগৰ কিনি দিব গ
নহ এই এই দলটোত দল এটা যে আছে
আহ
স। ত'তে হ'ব হ'ব এইবিলাক আৰু। বাকী কিবা ক বাকী ভাত পানী খোৱা হল।
হয় এইটোকে ৰখি আছিলো মোক আৰু এজনী লগৰ ছোৱালী ক'লে যে কৰু আহ উম হহাই নাই?
উম কিয় বা হৈছে।
অ মেকুৰীটোৰ উৎপাত।
কি কৰিছে কি কৰিছে?
পৰ্দাৰ এখন কামুৰি ফালি।
উম
শেষ কৰি আছো? ভাল যা।
আৰু কিবা এটা কোৱাচোন মেকুৰীৰ বিষয়ে।
উম একো সেই বিষয়ে মই কি কওঁ এই মোৰ মৰম লাগা দেখিয়ে ভাল লাগিব তাই এ। বিছনা তলত সোমাই গ'ল আৰু ওলাই আহছে? দৰ্জাটো পাপাই খুলি দিছিল সি ওলাই ধৰিল। থাকিয়ে আৰু।
উম মেকৰীটো বহু দুস্থ।
একদম আপোনাৰ নিচিনা?
অঁহ মোৰ পৰাৰ মেকুৰীটোয়ে শিকি গৈছে? ৰেকৰ্ডটো হৈছে কি? ত শান্তি নিদিবা? তোমাৰ মালখিনক একদম শান্তি নিদিবা অলপ সময়। অলপ সময় কাৰণেও শান্তি? তে নিদিয়ে।
অঁ আৰু ন কিবা?
উম সেইয়াই? কোনে মেছেজ দি আছে?
লৈ দি আছে। কেলে দি আছে কেতিয়া দিছে কোনে দিছে কিয় দিছে?
কিবা টুইট টুইট বাজি আছিল টুই টুইট টু টুইট।
অঁ মোৰ ফোনতো বাজি আছে?
উম
মতো কিবা টোপনি লাগিছে? হম চকুত মই পানী মাৰি আহিলো হাঁ এতিয়া আৰু বেছি? টোপনি লাগে।
উম মোৰো মোৰো এক
মানুহে কয় যে চকুত পানী মাৰিলে টোপনিটো উৰি যায় মোৰতো নাযায় মোৰ উলতা বেছি পিয়াহ লাগে
আৰু এটা কথা শুনিছিলো কি চেনি নাই আমি আপুনি জন্তু
অঁহ
আপুনি মানুহ নহয় আপুনি জন্তু হয় জন্তু জীৱ জন্তু
এনেকা নকব মোৰ মোৰ অন্তৰখন মানে বেয়া হৈ যায়
মই সঁচা কথা কৈছো মানুহো এক প্ৰকাৰৰ জন্তুৱে হয়
হয় হয় হয় এইটো মই গম পাইছো অঁ আপুনি এইটো পঢ়িছে এতিয়া আপুনি হ'ল ডক্তৰ মানুহ
নহয় মিছা কথাই
হয় আপুনি হয় ডাক্তৰ লগত কামহে কৰো
আপুনি একো কাম নকৰে আপুনি এনে কৈ
নহয় অঁ কৰিছ বেদনা কৰিছোঁ এতিয়া মই
হেলল্ল
উম মোক প্ৰিজন কিয় মাৰে অ কিয় মাৰিব আপুনি মোক
এনেই ভাল লাগে আৰু।
ই নি আৰু
উম
উম আকৌ এনেকে নকৰিবচোন
ফুল মহ ওলাইছে দেই কামুৰিব ধৰিছে
হ হা হা
আজিকালি গৰম বহুত বাঢ়ি গৈছে।
অলপ বেছিয়ে আহিল। এটা বস্তু চা না এইত অ না
উম ঠাণ্ডা জেগাত বহুতে মোক কৈ আছিল ঠাণ্ডা জেগাত যাওঁ কিন্তু মই কৈছো এতিয়া নহয় একৈশ জুনৰ পিছত মোক অ হব বুলি কৈছে তেতিয়াহ'লে আৰু ভালেই হ'ব ক'বাত সাঁতুৰিব যাব লাগিছিল।
কবাত এই ঝৰ্ণাত ক'ৰবাত। যাহ ঝণ
উম পাৰী ঝৰ্ণা বিলাকত ভাল লাগে
এনেও চব ইফালে পাহাৰীয়া জেগাতে আছিলোঁ মই কিয় কছ হেল্ল বহুত চুলি সোমাইছোঁ আৰু অ
মোৰ চুলি খিনি চকুৰ মানে আজিকালি চকুত নোসোমাইা আ ছোৱালখিনি ছোৱালখিনি চকুৰ তললে পাই গ'লহি।
অ কাটি দিব
নাই নাই নিউ নিউ নিউ লাহে মুখত হ'ব দিম
ভাল ভাল
এইটো কিবা আহ ভাল কথা কৈছে না আপোনাৰ সমাজ বিজ্ঞানৰ জ্ঞান দি ম হক
সমাজ প্ৰজ্ঞানত জ্ঞান দিব দিয়কচোন
এবাৰ কোন জিতিব যেন লাগিছে? এবা মই ভাবিছো এম জিতিয নে কোন এম নে আৰ আৰু চবৰে শেষ অ আমি বুঢ়া হৈ গলো অ আমি সচাকে বুঢ়া হৈ গলো
বাহদায় এমন দিম
উম
নিদো
অ
আহ
বাকি নামত তা বিয়া চিয়া
নাই ন নাই নাই এতিয়া নহয় নাই অ
কিয় এই কিয় নহয় খাব যাব আকৌ
এতিয়া এতিয়া মানে বতৰ বয়স তেনেকুৱা মানে কোনেও পতা নাই আৰু এতিয়া এই হেৰি নহয় আৰু এতিয়া ঠাণ্ডা দিনতহে পাতে মানুহে
উম গৰম দিনত চবে নোৱাৰে কোনো নোৱাৰে শুই থাকে চব শুই থাকে চব এলেহুৱা হৈ যায়।
উম উ উ আপুনিটো হয়ে জন্ম ধৰিলে
উম হ'ল
আপুনি আপুনি সকলো ও চানব য গলে আপুনি আপুনি
অ মই অ মই হয় হয় হয় ম মানিছো
স্ত্ৰী সমূহেই জন্মগত মানিত মানি থ নহয়
হি হি হি হি
মানিততো কিবা বেলেগ ভাষা যেনহে লাগি আছে মানিত আচোন মানিত
ঠৈত নিজৰ ভাষা মাৰিছো
নহলে মই মোৰ এই কথা সন্মতি দিওঁ এনেকেও ক'ব পাৰি মই কথাটোত সন্মতি দিওঁ নহলে মোৰ সন্মতি আছে আপুনি নাজানে আপুনি কি হৈ কি কাৰণে আপুনি?
মই নাজানো মই কি হয় মই মান ভয়
আপুনি মানুহ নহয় এজনী
মই মানুহ হয়।
উম
অহ
মোৰ ৰাতিৰ টাইমটো
অ ৰিচিভ শুই আছো অ
এয়াই এয়াই এ আপোনাৰ টোপনি ধৰিছে
একদম মানে মোৰ ভাত চাত খাব মন অ সচাকে মোৰ পুৰা পেট চেট একদম
উম অ এনে সময় হৈছে আপুনি শুৱক আৰু কি কয়
হৈ গল নেকি সময়
আপুনি শুৱক আপোনাৰ শোৱাৰ সময় হৈছে উ আপুনি শুৱক
এটা
অঁ হ'ব হ'ব মই আছোঁ হ'ব হ'ব